হেল্ল,
হেল্ল, হেল্ল, হেল্ল শুনা পাইছা নে বাৰু?
হয় হয় শুনা পাইছো, মোৰ মাততো শুনিছা নে?
শুনিছানে বাৰু? অ শুনিছো শুনিছো অ, কি কৰি আছা?
এইয়া তোমাৰ এনেই ৰাস্তা ফালে অকণ উলাই আহিলো খোজ কাঢ়িবলে, তুমি কি কৰিছা?
অঁ হয় হয়। মইয়ো এই ভাত পানী খায় অলপ বোলো বহি আছো, তাকে খবৰ খাতি কেনেকুৱা তোমাৰ?
খবৰ খাতি ভালেই বাৰু দেই, তোমালোকৰ ভাল নহয়?
অ ভালেই ভালেই অঁ, খেতি বাতি কৰি আছা নেকি তোমালোকে?
অঁ এঅঁয়া আজিৰ পৰা আৰম্ভ কৰিছে আৰু ককাহঁতে, মইও অকমান গৈ আজি লাগি ভাগি দিলো।
অঁ তাকেহে, ভাল কৰিলা ভাল কৰিলা। তাকে বোলো বহুত দিন হল তোমালে ফোন চোন কৰা নাই, আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অঁ কোৱাচোন বাৰু।
অঁ। এই আজিকালিৰ দিনত যে তোমাৰ যি মূল্য‌ বৃদ্ধি যে হৈছে, সেই বিষয়টোৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছো, কেনেকুৱা হ'ব বাৰু বিষয়টো?
অঁ বিষয়টো ভালেই হ'ব বাৰু দেই, এটা ধুনীয়া বিষয় বাছি লৈছা। বাৰু আগবঢ়াচোন।
অঁ অঁ অঁ। মানে ক'বলৈ গ'লে কি হৈছে, আজিকালি মানে যি বৰ্তমান যুগত এই মূল্যবৃদ্ দ্ধি এটা মানে সমস্যালৈ পৰিৱৰ্তন হোৱা আমি দেখা পাইছো, গম পাইছানে?
হয় হয়।
অঁ হয়, মানে মূল্য বৃদ্ধি মানে হ'ল কি এই মানে বস্তুৰ দাম বাঢ়ি যোৱাকে আচলতে মূল্য বৃদ্ধি বুলি কয়, গম পাইছা?
কয় কয় অঁ।
হয় অঁ। মানে কি হৈছে, আজিকালি বস্তুবোৰৰ ইমানেই দাম বাঢ়ি গৈছে মানুহে মানে বস্তুবোৰ কিনিবলৈ ভয় কৰাৰ নিচিনা হৈ গৈছে, কবলে গলে।
হয় হয়।
উম হয়, এতিয়া তোমাৰ বস্তুৰ ভিতৰত তোমাৰ এই যি খোৱা বস্তুৰ পৰা ধৰি লৈ, কাপোৰ কানিৰ পৰা ধৰি লৈ দৰৱ পৰ্যন্ত মানে ইমানেই দাম বঢ়াই দিছে আজিকালি মানে তোমাৰ এ মানে ক'বলৈ ভাষা নাই আৰু, মানে তোমাৰ আমাৰ যি কিছুমান মধ্যবিত্ত মানুহ থাকে তেওঁলোকতো আজিকালি মানে একেবাৰে বৰ মানে টনা নিকেহে মানুহবোৰ চলি আছে, গম পাইছানে? হয় হয় মাৰিলে, মানে এতিয়া আচল কথাটো কি হৈছে মূল্যবৃ বৃদ্ধি আচল কাৰণটো হৈছে কি আমাৰ যি জনসাধাৰণ মানে তোমাৰ যি জনসংখ্যা যে বৃদ্ধি হৈছে সেইটো আচলতে মূল্য বৃদ্ধিৰ আচল কাৰণ বুলি মই কব বিচাৰো।
হয় হয় অঁ।
হয় হয় মানে এতিয়া কি হৈছে, আমাৰ পৃথিৱীত তুমি এটা কথা লক্ষ্য কৰিবাচোন মানুহৰ সংখ্যাত মানে ইমানেই বাঢ়ি গৈছে, মানে কবলৈ ভাষা নাইকীয়া হৈ গৈছে গম পাইছা।
হয় হয় অঁ।
অঁ তাৰ তাৰ ফলত কি হৈছে এতিয়া মানে তোমাৰ খাদ্য বস্তুৰ অভাৱ হৈছে মানে নাটনি হৈছে। আৰু তুমি এটা কথা লক্ষ্য কৰিবাচোন আজিকালি আজিকালি আমাৰ যি মানে পৰিৱেশটো যে দূষিত হৈছে, তাৰ ফলত কি হৈছে আমাৰ এই খেত তি বাতিবোৰ আজিকালি ভালকে নোহোৱা হ'ল, গম পাইছা নাই বাৰু?
অঁ হয় হয়।
অঁ আচলতে খেতি, বাতিবোৰ যেতিয়া ভালকে মানে নোহোৱা হ'ল, তাৰ ফলত কি হ'ল খেতি বাতিৰ পৰা ভালকে উৎ- পাদন নোহোৱা হ'ল, উৎপাদনৰ নোহোৱাৰ- কি হৈছে? আমাৰ মানুহবোৰ মানে জনসংখ্যা বৃদ্ধি হৈ গৈছে আৰু খাদ্যতো কমি আহিছে। তাৰ ফলত মানে কি হৈছে, যিখিনি খাদ্য অ যিখিনি খাদ্য আছে- সেই মানে শাক পাচলি হওক বা কেনেকুৱা চাউল, দালি, সেইবোৰৰ দাম মানে এ বঢ়াই দিছে। তে গম পাইছা?
হয় হয়।
আৰু আৰু এতিয়া তাৰ উপৰিও আমাৰ যি কাপোৰ কানিৰ কথাটো ক'বই নালাগে, সেইবোৰৰ দাম আজিকালি- কিমান বঢ়াই দিছে হয় নহয় বাৰু? আৰু এতিয়া তুমি এটা কথাত- তুমি লক্ষ্য কৰিবাচোন, - আজিকালি এই হেৰি তোমাৰ যে মানে গাড়ীত যে ভৰাই যে পেট্ৰল, ডিজেলৰ দাম- কিমান আজিকালি দিনত বঢ়াই দিছে, সেইটো কথা তুমি গম পাইছা চাগে হয় নহয় বাৰু? তাৰ আচল কাৰণ- টো হৈছে অঁ তাৰ আচল কাৰণটো হৈছে কি গম পোৱা নাই! আমাৰ সেই মানে- যি তেল আছিলে সেইবোৰ আজিকালি মানে আমাৰ মাটিৰ তলৰ পৰা মানে- এ নোলোৱা হৈ গৈছে, মানে আমাৰ- পৃথিৱীত মানে সেই তেলৰ মানে সংখ্যাটো আজিকালি দিনত কমি গৈছে মানে গম পাইছা?
কমি গৈছে, হয়।
অঁ হয় হয়, তাৰ ফলত কি হৈছে আমাৰ মানুহবোৰেতো আজিকালি মানে গাড়ী, মটৰ- অঁ কিনিয়ে আছে কিমান মানে এদিনতে কিমান কোটি -কোটি, লাখ- লাখ মানে গাড়ী আজিকালি দিনত কিনি আছে, গম- পাইছানে তুমি? তাৰ ফলত আমাৰ- অঁ তাৰ ফলত আমাৰ কিমান খিনি মানে বেয়া হৈছে, সেই কথাটো আমি- জানিব পাৰিছো আৰু, গম পাইছাঁ। তাকে, সেইটো আচলতে মূল্যবৃদ্ধিৰ আচল কাৰণ গম পাইছা। আৰু- তাৰ উপৰিও এতিয়া তুমি এটা কথা এটা কথা লক্ষ্য কৰিছা নাই আজিকালি- যে এই যি আমাৰ দৰব পাতি হওক সেইবোৰৰ দাম যে কিমান বৃদ্ধি কৰি দিছে।
হয়, অঁ।
হয় হয়, আচলতে মই এটা কথা ক'ব বিচাৰো আমাৰ চৰকাৰখনক, - চৰকাৰখনে কিন্তু সেই কামটো কিন্তু বহুত বেয়া কৰিছে, কাৰণ এতিয়া আমাৰ এটা কথা তুমি লক্ষ্য কৰা- আহ মানে চৰকাৰে কি কৰিছে তোমাৰ হস্পিতেল সেইবোৰ নিৰ্মাণ কৰিছে- ভালদৰে, হয় নহয়? কিন্তু তোমাৰ যি দৰৱ- পাতিৰ দাম মানে ইমানেই বৃদ্ধি কৰি দিছে আমাৰ মানে মধ্যত্ত মানুহখিনিয়ে মানে সেইবোৰ- কিনিবলৈ মানে ভয় কৰা নিচিনা হৈছে। মানে কিছুমান মানুহেতো- দ অঁ দৰৱ ন মানে হেৰি পইচা পানী ন নথকাৰ কাৰণে দৰৱ নো- খোৱাৰ কাৰণে মানুহ মানে মৃত্যু মৃত্যু হৈ যোৱা আমি দেখা পাইছো। গম পাইছাঁ। অঁ আচলতে আমি সেই কথাটো মানে চৰকাৰৰ ওচৰত উত্থাপন কৰিব লাগে বুলি মই ভাবো। কাৰণ এতিয়া আমাৰ জনসাধাৰণে যদি সেই কথাটো যদি নকয়, তেতিয়া মানে চৰকাৰখনে- আৰু দামটো বঢ়াই নিহে থাকিব গম পাইছানে? সেইবাবে সেইবাবে ম অঁ- সেইবাবে মই ভাবো কি যে আমি চৰকাৰৰ লগত মানে পোনপটীয়াকৈ মানে কথা বতৰা পাতি- সেই যি দৰৱৰ পৰা ধৰি লৈ তোমাৰ খোৱা বস্তুৰ পৰা দাম- সেই দামসমূহ মানে আমি কমাই কমাবলৈ মানে কোৱাটো মানে উচিত, কাৰণ- নতুবা মানে আমাৰ খ মানে খাদ্য মানে খাবলে মানে পইচা নোহোৱা হ'ব। তাৰ পিছত দৰৱ খাবলৈ পইচা নোহোৱা হ'ব। কাপোৰ পিন্ধিবলৈ পইচা নোহোৱা হ'ব তেনেকুৱা হৈ যাবগে মানে এটা সময়ত গম পাইছা।
হয় হয় তুমি একদম সঁচা কথা কৈছা। বাৰু দেই আমাৰ যি ধৰা এতিয়া মূল্য বৃদ্ধি বৃদ্ধি হৈছে তাৰ কিছু- কিছু তুমি ধৰা যিখিনি কথা এতিয়ালৈকে কৈছা তাৰে মই সকলো কথা বুজি পাইছো বাৰু এতিয়া আমাৰ আচলতে মূল্য বৃদ্ধি হৈছে কি কাৰণে। তাৰে বহুতো কথা উল্লেখ কৰিছা, যদিও মই দুই, এটা কথা ক'বলৈ বিচাৰিছো। এতিয়া আমাৰ কি হৈছে আমাৰ মানুহে চাবাচোন উৎপাদনতো কম কৰে। কিন্তু খৰচ বেছিকে কৰে। এতিয়া আমাৰ অসমত এ চাবলে গ'লে আমাৰ অসমত মানুহে চাবাচোন আলু খেতি আজিকালি একেবাৰে বাদ দি দিছে, এতিয়া কি হয় আমি যদি নিজৰ ঘৰতে আলু খেতিতো কৰো তেনেহলে কি হ'ব, আমি সেই দোকানৰ পৰা সেইখিনি নিকিনাকৈ খাব পাৰিম? এতিয়া সেই ক্ষেত্ৰত চাবলৈ চাবলৈ গ'লে, আমাৰ এতিয়া অসমলৈ যিখিনি তোমাৰ আলু আনে, সেইখিনি কৰ পৰা আহে, আমাৰ বাহিৰৰ পৰা আহে। মানে ধৰা পাঞ্জাৱ-চাঞ্জাৱ সেইবিলাক- সেইবিলাক জেগাৰ পৰা আহে।
হয়-হয়, অহ
সেই ইমান দূৰৰ পৰা বস্তু খিনি আনে আৰু যিহেতু এতিয়া তুমি কৈছা, আমাৰ যি খনিজ তেলসমূহ পেট্ৰল, ডিজেল তাৰো দাম দুগুণত সেইটোৱে বেছি বৃদ্ধি পাইছে। এতিয়া সেই গাড়ী বিলাকোটো তোমাৰ সেই পেট্ৰলতে চলে। বা ইমান দূৰৰ পৰা যে তেওঁলোকে সেই বস্তু খিনি আনি, আমাৰ অসমত দিয়েহি। তাৰ ফলত কি হয়, আমাৰ যিবিলাক গুদামে মানে সেই বস্তুবোৰ সংগ্ৰহ কৰে। সিহঁতেতো সেইখিনি কিনি পেলাই ল'ব লাগে। তাৰ পিছত কি হয় সেই গুদামৰ মানুহখিনিয়ে যেনেদৰে সেই আহ সিহঁতৰ দুটকা খৰচ কৰি লয়, তেনেদৰে আমাৰ যিখিনি গেলামাল দোকানে আকৌ গুদামৰ পৰা আনিব। সেই গুদামৰ বেপাৰীসকলেও হয়তো তেওঁলোকৰ দুটকা লাভৰ-লাভ হোৱাকৈহে বিক্ৰী কৰিব। আকৌ সেই ক্ষেত্ৰত যদি আকৌ এবাৰ চাবলৈ যাওঁ, আমাৰ যিখিনি তোমাৰ কানগোচাৰেছৰ ষ্টোৰ, সেইবিলাকে তেতিয়া সেইবিলাকৰ পৰা আমি যেতিয়া সেইবোৰ কিনিবলৈ যাম। তেতিয়া কি হ'ব, তেওঁলোকেওতো নিজৰ আহ সেই দুটকা তে তাত খৰচ কৰিছিলে। তেওঁলোকৰ সেই দুটকা টো লাভ হোৱাকৈহে মানে তেওঁলোকে বিক্ৰী কৰিব। সেই ক্ষেত্ৰত চাবলৈ গ'লে কি হয় এই আল্টিমেটলি আমাৰ অসমৰ মানুহসকলে বাহ কি কৰে এই মানে উৎপাদনটো একদম কম কৰে। আচলতে সেই ক্ষেত্ৰত কি হৈছে, এই মূল্য বৃদ্ধিৰ যিটো প্ৰভাৱ, সেইটো একদম দৰিদ্ৰ বা মধ্যবিত্ত লোকসকলৰ ওপৰত বৰ বেয়াকৈ পৰিছে। এতিয়া তুমি চাবা এজন মানুহে তোমাৰ দিনটো হাজিৰা কৰি পাঁচশ টকা এটা পায়। কিন্তু আজিৰ দিনত তুমি যদি বজাৰলৈ পাঁচশ টকা এটা লৈ যোৱা, তোমাৰ খুব বেছি দুটা বা তিনিটা বস্তু টোহে তুমি কিনিব পাৰা। সেইক্ষেত্ৰত চাবলৈ গ'লে কি হৈছে তেওঁলোকৰ এ জীয়াই থাকিবলৈ বহুত কষ্ট হৈছে। কাৰণ ধৰা তেওঁলোকৰ এ কি হৈছে সঞ্চয় কিয় মানে যিটো সঞ্চয় কৰে তেওঁলোকৰ ভৱিষ্যতৰ বাবে সেইটো আছে। আচলতে কমি গৈছে, তোমাৰ গোটেই পইচাটো যেতিয়া ইয়াত খৰচ হৈ গুচি যাব তেতিয়া তেওঁলোকে সঞ্চয় কৰিব নোৱাৰিব। আৰু ধৰা আমাৰ আৰু এটা প্ৰধান কাৰণ কি আমাৰ যিসকল লোকে উৎপাদনো কৰে। সেই উৎ উৎপাদন কৰা লোকসকলৰ এটা প্ৰধান মানে এ মানে তেওঁলোকৰ দুখ লগা কাৰণ হৈছে আমাৰ যিসমূহ প্ৰাকৃতিক দুৰ্যোগ। এতিয়া তুমি চাবাচোন আমাৰ আজিকালি বতৰত টো ইমানেই তোমাৰ খেলি-মেলি আচলতে যিটো সময়ত বৰষুণ দিব লাগে, সেইটো সময়ত তোমাৰ একদম পুৰা ৰ'দ দি দিব। এতিয়া চোৱা আমাৰ এতিয়া বৰ্তমান সময়তে চোৱা এতিয়া খেতি-বাতি কৰা দিন, ধান খেতিৰ দিন এতিয়া আচলতে দিব লাগে বৰষুণ, কিন্তু এতিয়া ইমানেই ৰ'দ দিছে যে পথাৰৰ মাটি আচলতে ফাটি যাবলগীয়া অৱস্থা। আকৌ তুমি চাবা যেত তিয়া তোমাৰ, যি যেতিয়া সেই যিখিনি সময়ত আচলতে ৰ'দ লাগে ধান খিনি তোমাৰ বাঢ়িবলৈ ৰ'দ লাগে, সেই সময়ত কিন্তু বৰষুণ দি দিয়ে। যাৰ ফলত কি হয়, আমাৰ যিখিনি কঠীয়া আমি ৰুই থওঁ, সেই কঠীয়া খিনিও গেলি পচি যায়। আকৌ তোমাৰ, আ যিখিনি অঞ্চল তোমাৰ নদীত পৰত অৱস্থিত তেওঁলোকেতো নিজৰ জীৱনটো মানে চলিবলৈ খেতি-বাতি কৰে বা ধান খেত তি কৰে, বাম খেতি কৰে। সেই তেওঁলোকৰ কি হয় এই যেতিয়া বানপানীৰ সৃষ্টি হয়, সেই বানপানীয়ে তেওঁলোকৰ সকলো খেতি-বাতি ধ্বংস কৰি দিয়ে। এতিয়া সেই ক্ষেত্ৰত চাবলে গ'লে আমাৰ যিসমূহ প্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগো কি হয় মূল্য বৃদ্ধিৰ এটা প্ৰধান কাৰণ বুলি আমি কব লাগিব তাৰো উপৰি আমাৰ কি হৈছে এতিয়া চাবাচোন আমাৰ কিছুমান মানুহে তুমি চাবা এই বস্তু বিলাক মানে তোমাৰ এ দুই নম্বৰীকৈ বেচে এতিয়া তুমি আমাৰ এল পি জি গেছৰ ক্ষেত্ৰতে চোৱা যিটো গেছ কি হয় আমি যদি গেছৰ কাৰ্ড থাকে তেনেহলে সেই গেছটো যিমান যি হলও অকমান কম দামত পাওঁ কিন্তু কিছুমান মানুহে কি কৰে বহুত মানুহৰ গেছৰ কাৰ্ড সংগ্ৰহ কৰি পেলাই সেই গেছসমূহ কিনে নহয় তাৰ পিছত তেওঁলোকে সেই গেছৰ চিলিণ্ডাৰসমূহ কি কৰে এ তাতকৈ দুগুণ বেছি দামত মানে মানুহক বিক্ৰী কৰে যাৰ ফলত কি হৈছে আমাৰ মূল্যবৃদ দ্ধিটো বেছিকৈ হৈছে মানে আচলতে সেই বচ স্তু বিলাকৰ মূল্য বৃদ্ধি মানুহৰ কাৰণেই হৈছে এতিয়া আমি যদি সেই ক্ষেত ত্ৰত চাবলৈ যাওঁ আমি যদি মূল্য বৃদ্ধিটো আমি ৰোধ কৰো বুলি ভাবো তেনেহলে আমি কি কৰিব লাগিব তুমি ধৰা যদি পথাৰত ধান খেতি নষ্ট হৈছে তেনেহলে তুমি এ আকৌ চেষ্টা কৰা তুমি এবাৰ হাৰ মানি দিলে নহব তাৰ ফলত তুমি যদি সাৰ মানি দিয়া কি হব ধান খেতি নষ্ট হৈ গ'লে মানে কি হ'ল সেই মানুহ ঘৰৰ গোটেই বছ ছৰেকৰ ধানটো আচলতে ধংস হৈ যোৱা নিচিনা হব তাৰ ফলত তেওঁলোকে এ গোটেই বছৰতো চাউল কিনি খাবলগীয়া হ'ব আৰু বৰ্তমান দিনততো তুমি দেখিছাই চাউলৰ অ মূল্য কিমান বৃদ দ্ধি পাই গৈছে সেই ক্ষেত্ৰত ধৰা আৰু তোমাৰ আলু খেতি হওক বা পিয়াজৰ খেতি হওক বা আমাৰ যিখিনি শাক পাচলি সেইখিনি মানুহে নিজৰ ঘৰতে কৰিবলৈ চেষ্টা কৰিব লাগে যাৰ ফলত তুমি ধৰা এই অ এইখিনি যিখিনি দাম মূল্য একদম বৃদ্ধি পাই আছে সেই বস্তু বিলাক তুমি নিকিনা কৈ ঘৰতে খাব পাৰিবা যাৰ ফলত তুমি ধৰা নিজৰ অ নিজৰ ভৱিষ্যতৰ কাৰনে বা তোমাৰ সন্তান সন্ততিৰ ভিষ্যতৰ কাৰণে তুমি দুই এটকা সঞ্চয় কৰিব পাৰিবা আৰু তুমি ধৰা এ আচলতে আৰু সমাধান কৰিবলৈ হলে মূল্য বৃদ্ধি আমি সেই বজাৰত আচলতে যিবিলাক আমাৰ মূল্য আজিকালি বৃদ্ধি পাইছে তুমি চাবাচোন বজাৰ লৈ মোক কৈছোয়ে তোমাক পাঁচশ টকা এটা লৈ গ'লে খুব বেছি তিনটা বা দুটা বস্তু আহে সেই ক্ষেত্ৰত কি হব আমি এই বজাৰৰ যিসমূহ তোমাৰ মানুহে নিয়ন্ত্ৰণ কৰে তেওঁলোকক আচলতে ক'ব লাগিব যে মূল্য বৃদ্ধি কৰক কিন্তু ইমানো বেছিকৈ নকৰিব যাত তে আমাৰ দৰিদ্ৰ লোকসকল বা আমাৰ যিসকল মধ্যবিত্ত লোক তেওঁলোকে একেবালে চলি আঁহ চলিবলৈ মানে দিগদাৰ হোৱাকৈ মানে মূল্য বৃদ্ধি কৰিব নালাগে আচলতে। সেই ক্ষেত্ৰত আমাৰ চৰকাৰেও এইবিলাক ক্ষেত্ৰ- তত বহুত মানে বেয়াকৈ প্ৰভাৱ পেলাইছে তুমি কৈছাই, এতিয়া মেডিচেনৰ ক্ষেত- আমাৰ কি হৈছে মূল্যতো একদম খুব বেছিকৈ বঢ়াই দিছে, সেই ক্ষেত্ৰত আমাৰ বহুত- টো মানুহৰ আচলতে মৃত্যুও হৈছে, এতিয়া কি হৈছ- সেই চৰকাৰক আমি সেই গোচৰটো দিব লাগিব যে এ বাকী বিলাকত- মূল্য বৃদ্ধি কৰিছে সেইটো বাৰু যিমান যি হলেও মানুহে- ধায্য কৰি যেন তেনে চলিব, কিন্তু সেই দৰৱ- দৰব পাতিৰ ক্ষেত্ৰত যে ইমান মূল্য় খানি বৃদ্ধি কৰি দিছে, মানুহে তোমাৰ সেই ইমান- দাম দি পেলাই ঔষধ খাব কেনেকৈ? তেওঁলোকে জীয়াই- থাকিব কেনেকৈ? এতিয়া মানুহে কি হয় তোমাৰ দুসাজ ভাত খাব নোৱাৰিলেও- টানি টোনি এসাজ ভাত খাই থাকিব পাৰিব, কিন্তু যিটো তোমাৰ দৰকাৰ দৰব সেই দৰৱ- টো নাখালে তেওঁ জীয়াই থাকিব নোৱাৰে, সেই বস্তুটো যদি তেওঁ কিনিবই নোৱাৰে খাবই নোৱাৰে- তেনেহলে মানুহজন কেনেকৈ জীয়াই থাকিব? সেইবিলাক কথা আচলতে আমি লক্ষ- ক্ষ্য কৰিবলগীয়া কথা, একদম মানে মূল্যয়বৃদ্ধিয়ে বৰ বেয়াকৈ প্ৰভাৱ পেলাই দিছে। সেইখিনি কথা আমি চৰকাৰক আচলতে জনোৱাটো উচিত, কাৰণ এনে-